আহ কোৱা আহ কোৱা।
অঁ কি কৰিছা?
হে আছো। তুমি কি কৰিছা?
এনেই আছো।
অ হয় নেকি?
উম।
আহ তাকে।
ভাত পানী খালা?
ভাত পানী তোমাৰ খালো। তুমি খালা?
উম উম খালোঁ।
ক কিবা এটা কৈছিলা যে তুমি, তুমি কৈছিলা ন কিবা কম বুলি কৈছিলা নকলা এতিয়া কোৱা।
কি বা?
এই এনেকে নহয় কোৱা কোৱা কি ক'ম বুলি কৈছিলা
কেতিয়া?
সেইদিনাখন এতিয়া কোৱা কি ক'ম বুলি ভাবিছিলা।
অঁ। কিনো কম আ মই তোমাক একো কোৱা নাছিলোঁ।
বোৰ লাজ কৰি থাকা দেই ভাল নালাগে মইয়ে কৈ আছোঁ শুনা।
অঁ কোৱা, কোৱা,
এই নহয় মই ভাবিছোঁ হা লাইক। এ আমি যিটো আমি যে ফুৰিব যোৱা কথা এটা আছিলে হ আমি এটা কাম কৰো আমি তোমাৰ তিন তিন তাৰিখে যাও আৰু তোমাৰ লাইক। তিন চাৰিদিনৰ ট্ৰিপটো কৰো তেতিয়া ভাল হ'ব নেকি?
অঁ ঠিকে কৈছা।
মানে মানে মই অকমান মানে বেলেগ চাইডে যাবও আাছিলে বুজিছা। ত' তাতে যদি মই এনেকে তোমাৰ এসপ্তাহ লগাই দি বেলেগ হ'ব মানে শুনা আমি লাগিলে আকবাৰ আৰু জুলাই মাহটো থাকিবই ন তোমাৰ গোটে বন্ধটো আমি বেলেগ। বেলেগ এটা জাগাত যাব পাৰিম।
উম উম।
এটা চাইডে ঘূৰি ঘূৰি এটা চাইডে মানে টাইম মানে গোটেইখিনি চাব নালাগে বেলেগ বেলে গলে ভাল লাগিব ন অলপ
উম অলপ ভাল লাগিব
ফাৰ্ষ্ট কোৱা কত যাবা কোৱা ফাৰ্ষ্টতো।
তাকেই এতিয়া ক'ত যোৱা বা তোমালোকে
তোমালোকে তোমাক চিলেক্ট কৰিব দিছো তুমি য'ত যোৱা তাতে যাম দিয়া।
অ মই এতিয়ানো কি কওঁ
অ অ
উম
কত যাবা কোৱা।
ৰবা দেই
জল্দি কোৱা, কোৱা, কোৱা, কোৱা। এ কোৱা।
এনেই এই পিনে কৰবাত যাব
সেনেকে নকৰিবা, নহ'লে ন এল লাগি যাব বুজিছা দুইটাৰে এই হৈ গ'ল আৰু এই নকৰে নকৰা নকৰা শুনা
কোৱা কোৱা
বুজি যে পাইছো চিটুৱেচনটো তেনেকে নকৰা বুইচা, ফাৰ্ষ্ট কোৱা ক'ত যাবা কোৱা।
এ পিনে তুমজাং পিনে যাব লাগিব পাৰিল হয় অ।
বাবা
কত যাবা এনে
উ মই অলপ মানে অলপ ঠেকা তোমাৰ হেৰি অল টাউন এৰিয়া চাব মন আছিলে এনে অলপ পাহাৰ চাহ বহুত ঘূৰি ফুৰো ন অলপ এনেকে তোমাৰ যেনেকা, বনাৰস লাইক জগন্নাথ পুৰী এনেকে যাব মান আছে লাইক মন্দিৰ টাইপৰ অলপ। অ ভাল লাগিব প্লেইচখিনি চাই কিনে কত যাবা কোৱা
এতিয়া এনেইতো এতিয়া মন্দিৰতে যাব লাগিছিলে নেকি।
অ তুমি যদি কোৱা মইতো ৰেডি আছো চা তুমি এতিয়া কোৱা ন তুমি এই তুমি চুপ থাকিলে নহ'ব না তুমি যোৱাবাৰে এনেকা কৰিছা ৰে একো ন মই নাজানো নাজানো কৈ কিনে ঘপক কৰে তুমি ঘপক কৰে প্লেন, তুম জাং, একো ভাল নালাগিলে তাত। এইবাৰ যে এনেকা নহ'ব কিন্তু ডাইৰেক্ট কৈছো মই। বুজিছা নাই তুমি?
উম বুজিছো দিয়া।
উম বুজি পোৱা নাই ৰে মই গম পাইছো বুলি অলপ মন দিয়া, নহলে ন দুটাৰে মানে বেয়া হ'ব, কথাটো বুজি পোৱা মইও তোমাৰ কাৰণে অলপ বুজি পোৱা হেৰি মই বুজিছো তোমাৰ কণ্ডিচনতটো মই বুজিছো একাৰণে মোক পলিচন মোৰো হয় কিন্তু এতিয়া অলপ বুজি পোৱা
উম পাইছো পাইছো দিয়া।
মই ইমান বুজাইকিনে ক'ব নোৱাৰো, নহলে বহুত বেয়া হ'ব দুটাই এনেও মোৰ লাগি যাব শুনা শুনা শুনা এটা কাম কৰো ডিমাপুৰ ফালে যাম।
অ অ।
যাবা নোযোৱা তুমি
কি কৈছা?
তোমাৰ ডিমাপুৰ ফালে যাম তোমাৰ ফ্ৰেণ্ড তোমাৰ ফ্ৰেণ্ডকেইজনী যাম বুলি কৈছিলে ন?
অ।
নেপালী ফ্ৰেণ্ড এজনী আছে ন?
অ', আছে-আছে। আ, প্ৰিয়ংকা।
প্ৰিয়ংকা কি, প্ৰিয়ংকা কি লিখে?
দাম কাটিলে। কি কলা?
প্ৰিয়ংকা কি লিখে?
প্রিয়ংকা কি আছিল ৰ'বা দেই, নেৱাৰ নে নেকি কিবা এটা আছিল।
অ'-অ', মই তাইক দেখিছোঁ। ক্যুত আছে দেখাত কিন্তু বহুত। াই যাব নেকি? খাই চাব নেকি? হেল্ল'? হেল্ল'? হেল্ল', অ', তাই যাব নেকি?
হেল্ল'?
তাই যাব নেকি?
যাব চাগৈ ৰ'বা মই সুধি চাব লাগিব।
ঘৰৰ পৰা পাৰ্মিচন দিব কি নিদিব বা তাকেই প্ৰব্লেম।
অ', সেইটোৱেই অ, মাকক সুধিব লাগিব। সুধিলে মানে দিব চাগে।
অ', দিবতো লাগে হ মোৰ মতে কিয় জানা? এ দিব ন তাই এইজো মাকে দিয়ে ন এনেতো গৈছে ন কয়?
গৈছে বাৰু।
হ'ব দিয়া, ৰেডী আৰু তাৰমানে মই যাব কাৰনে।
একো নাই।
আছাই আৰু ন বাকী চাব কাৰনে।
অ'।
ন আছিলে ভাইটেলতটো নেও কি আছিলে? নেৱাৰ। জাকা লেবাৰ-লেবাৰ। অ', হয় আৰু কিবা এটা আৰু হ'লেই হ'ল আৰু মুখে দি মাতিছো ন বহুত ডাঙৰ কথা।
উম'- উম'।
আনে মানে মই এটলিষ্ট কৈছো ন এনেকা, ত বহুত ডাঙৰ কথা বুজিছা?
অ'।
অ
ডাঙৰে কথা বাৰু কাৰণ তুমি কৈছা যে আকৌ।
অ', সেই তুমি বুজি যে পাইছা আকৌ কিবা এটা কোৱা তুমি কিমান কম বুলি কৈছা নাই কোৱা তুমি একো। কোহলী ফে লাজ কৰিছে নেকি কোৱা-কোৱা।
নাই-নাই লাজ কৰিম নেকি আৰু।
কোৱা খুলি কেনে কোৱা
কিনো কম
অ', তোমাৰ মাক পাইছিলো সেইদিনা কৈ আছিলে কি তুমি দেখোন আজি কালি নাহা হলা আমাৰ ঘৰত। মই ক'লো আন্তী নহয় মানে মই ফ্ৰী নাই বুজিচে, মই ঘৰত নিজে ঘৰত মই মানে নাথাকো মানে এই আহো আকৌ টাইমে নাপাওঁ।
অ', এতিয়া এনে নাথাকে বাৰু ঘৰত।
সেইটোয়ে ক মই কৈছো যাম দিয়ক আৰু।
অ-
বাছত কলে কি হা এনেকে ক'লে এ আমাৰ এ- আমাৰ কবিতা লগত কথা পা কথা পাতা কি নাপাতা মই মানলে কি ইমান মাত বোল নাই আজিকালি- তেনেকে কৈছে।
অ তাৰ পিছত কি ক'লে-
তাই কলে কি কিয় তাই কিবা কিবা কৈছে নেকি তোমাক মই কৈছোঁ নাই নাই নাই অহ এই নহয়- লগ চোন নোপোৱা হয় ন আজি কালি সেইবুলি ক'লো আৰু মই আৰু-
অঁ- তেনেকৈ লগ নাপাওঁ দিয়া চোন ন-
অ সেইটোয়ে ন মানে কি জানা আগতে থাকে চাগে আগতে খেলো ন সৰুতে একেলগে সেইটো আৰু নাই আৰু আজিকালি মানে। লাইফ লাইফ টো বহুত আপডেট হৈ যায় বুজিছা ডাঙৰ হলে -
উম হয় বাৰু।
তাকে বুজি পোৱা নাই চাগে সেইটো কাৰণে মানে বুজাই দিছো আজি- কিন্তু তুমি সৰু পোৱালি হৈ আছা ন এতিয়াও-
অঁ সৰু পোৱালি হৈ আছ।
গম পাইছো ইমান আৰু বুজাই আছো হিন্দত বুজি পোৱা নাই কি ক'ম আৰু কোৱা কিবা।।
সেই বুজি পাইছো। কিন্তু মোৰ যে কথা নাই ক'বলৈ কাৰণে এতিয়া মই কম কি।
মানে লছ কৰিব নিবিচাৰ লাইফত বুজছা লছ মানে বহুত বেয়া বস্তু তুমি কোৱা এতিয়া।
লজ কৰিব নেকি।
তুমি কৈ দিয়া তুমি মানে কম বুলি কৈছিলা মই সৰুটো সৰুতে কম বুলি কৈছিলা মাজতো কম বুলি কৈছিলা। আৰু এতিয়া ক'ম বুলি কৈছিলা বাত কোৱা নাই আজি ক'ব লাগিব কোৱা।
অ।
বা ৰখি আছো ত অ কোৱা কোৱা বা। বা পি। অ এই শুনা মই জানো তুমি বিশনিজ টো কৰি লব দিম বুলি কৈছিলা। মোৰ অলপ মানে অলপ প্ৰব্লেম পইচা সেই সেইটো কাৰণে মানে মানে। বুজিছানে।
অ বুজিছো বুজছো।
সেই খনেটো। এ কলা তুমি মই জানো তুমি যে বেয়া পাই আছা এইটো কথাকে।।
নাই পোৱা বেয়া।
এ মই জানো দিয়া। তোমাৰ মোক সৰুৰ পাইছো বুজিছা তুমি কেনেকুৱা কেনেকোৱা কৰা মই জনা যায়। মানে কি জানা চাপোজ এই মোৰ তাত আছিলে হা মানে অলপ খৰচা পাপা মানে অলপ কিবা আছিলে ন। সেইট এ তুমি কিবা কম কৈছিলা কোৱা চোন কি কৈছিলা। কৈছিলা লাষ্ট কি কৈছিলা কোৱা। অ দেন গাই মোৰ। কত কোৱা পিনে হৈ গল লাষ্ট ম যদি কোৱা এই কোৱা। কোৱা। হা ইমান কিয় আহিছে মোৰ এম। চ চ কৰি মই কালমাক ঘৰতিল দে ফ দ কোৱাচোন ক।
আহিব আহিব।
মই মই গলে চাবা কিন্তু ভাত চাত খুৱাই পঠাব লাগিব কিন্তু। কোৱা কোৱা কোৱা কোৱা কোৱাটো। কি আছে খাই যাম ভাত হে তুমিও বনাবা।
অ বনাম কি ডাঙৰ কথাটো।
পাৰা কি নোৱাৰা।
পাৰোতো আকৌ কিয় নোৱাৰোঁ ভাত বনাব চবেই জানে।
থেংকিউ মানে মানে মোৰ মানে তুমি যদি কৈদিয়া মানে দিলৰ পৰা মানে হেনঞ্চি ক এটা দিব মনগৈছে। ওচৰত নাই সেইটো কাৰণে চেলুউট এটা দিছো বুজইছা লাগিলে তুমি দেখা নাই হ'লেও মানে দিছো। অ তুমি কিবা কম বুলি কৈছিলা কোৱা।
এনেই তুমিতো ভাত বনোৱা নাই ন।
মই সঁচা কথা কও মোৰ মানে ন কুকিঙত মই বহুত ভাল আছো। মানে মই হবি বুলি কবি যি।
অ অ কি কি বনোৱা এনে।
লাইক স্পেচিয়েল স্পেচিয়েল ডিচ বিলাকে ভাল পালে মই মোৱাইলত চাই থাকো ৰেচিপ বিলাক নেপালী নেপালী খানা লাগে এনেকা যিমানখিনি মানে মানে ভাল পাওঁ আৰু ল মই বনাই পিনে।
এনেই তুমি কি নেপালী বেছিকে ভাল পোৱা নেকি।
নেপালীতো মোৰ ভাল পাওঁ নে মোৰ নেপালী খাও খাদ্য ভাল লাগে নেপালী কিছুমান বস্তুও ভাল লাগে। বুজিছা কিন্তু নাই কপালত এই যে নাই। ত খুৱাৰিতে না নাই নাই দুখ নাই দুখ নাই। এই লাইফত দুখ কৰি লাভ নাই ন দুখ মানে বহুত কৰিছে যে এজ এ পি এছ চাৰ কিন্তু মানে এতিয়া মই মানে লাইক লাহে লাহে চাগৈ জাপানী বেলেগ বস্তুটো আহিম বুজিছা ঠিক আছে দিয়া মই ভাতটো খাই মই কল কৰিম দিয়া বুজিছা ঠিক আছে দিয়া গম পাইছো তুমি কিমান কিমান কি বনাব জানা।
উম উম।
ঠিক আছে ঠিক আছে।
উম হ'ব দিয়া।